শুনিছোঁ শুনিছোঁ
মোৰ ভালো ভাল ৰবা তোমাৰ কি খবৰ কোৱা
উম আছো আছো ভালে আছো দিয়া
কি কৰি আছা বাৰু?
মই এনেই আছিলো, তোমাৰ অকণ বাহিৰলৈ ওলাই গৈছিলো মানে।
হয় হয়।
হয়, এ-এফালে আহিছিলো মানে অকন কামৰ কাৰণে, ঘৰুৱা কামৰ কাৰণে আৰু। এতিয়া মানে অকণ মানে সময় পাইছো আৰু অকণ মানে জিৰাই আছো আৰু এনেই।
অ', ঠিকে আছে বাৰু, পিছে আজি ক'ত- ক'ত
বাকী আজি, হা কি ক'লা?
ফুৰিব ক'ত গ'লা, আজি পিছে?
ফুৰিব তেনেকে যোৱা নাই, আজি মানে ঘৰুৱা কাম-কাজতে অকণ বিজি আছিলো বৰ বেছিকে মানে ৰাতিপুৱাৰ পৰা ঘৰুৱা কামকাজতে লাগি আছো মানে, তেনেকে তোমাৰ আকৌ ৰাতিপুৱা উঠ উঠিলোঁ‌ আকৌ মানে এপিনে ভন্টিক অনা নিয়া কৰিলোঁ‌, তাৰ পিছত ঘৰুৱা কাম এখন আছিলে মানে, মা বাহিৰলৈ গৈছে, দেউতাও তেনেকুৱা এখন মানে তেওঁৰ কামত মানে ওলাই গৈছিলে, মই তেনেকে ঘৰুৱা কামতে শাক-পাচলি বজাৰ কৰা তেনেকে মানে অকণ ঘৰখন চোৱা-চিতা কৰাতে মানে বিজি হৈ আছিলে, আৰু এতিয়াও মানে অকন তোমাৰ বজাৰ কৰিবলৈগে আহিছোঁ মানে তেওঁ তাৰ চিনাকি মানুহৰ এঘৰৰ ঘৰত মানে, অ', চিনাকি মানুহৰ মানে মানুহ এজনৰ ঘৰত মানে তোমাৰ কিছুমান বস্তু ৰখা আছে মানে দেউতাৰ, সেইকেইটা বস্তু ল'ব আহিছোঁ‌, মোৰ ভাগৰ লাগিছে মই ভাবিলোঁ অকণ মানে তাকে জিৰাই আছোঁ‌, তাকে বোলো মই অকমান এটা, অকমান শিক্ষাৰ বিষয়ে মানে তোমাৰ লগত চৰ্চা কৰোঁ বুলি ভাবিলোঁ আৰু।
হয়- হয়- হয়, অহ, মোৰ মতেটো শিক্ষা আজিকালি বহুত মানে গুৰুত্বপূৰ্ণ, শি শিক্ষা নহলে একোৱেই নাই, আজিকালি।
হয়- হয়- হয়, নিশ্চয়-নিশ্চয় শিক্ষা আজিকালি বহুত বেছি গুৰুত্বপূৰ্ণ, আগৰ দিনত এতিয়া ধৰি লওঁ, মানুহবোৰে শিক্ষা লবলৈ তেনেকে তোমাৰ সক্ষম হোৱা নাছিল, কিন্তু এতিয়া দিনক দিনে মানে চৰ কাৰেওঁ বিভিন্ন ধৰণৰ আঁচনিবোৰ আগবঢ়াইছে, বিভিন্ন ধৰণৰ তোমাৰ, আ, সুবিধা-সুবিধাসমূহ দি আছে, সুবিধাসমূহ দি আছে, নিজুত মইনা আঁচনি দিছে। বিভিন্ন ধৰণৰ পইচা পাতিৰ সুবিধাও কৰি দিছে, মই ভাবো যে সেইখিনি সময়ত সকলোৱে মানে শিক্ষা গ্ৰহণ কৰাটো উচিত, কাৰন শিক্ষা গ্ৰহণ কৰাৰ লগে-লগে আমি নিজৰ জীৱনত স্বাৱলম্বী হ'ব পাৰিম, আৰু সকলোৱে মানে নিজৰ জীৱনত আগুৱাই যাবলৈ সক্ষম হ'ব পাৰিব।
হয়- হয় আ-আগতে বাৰু চৰকাৰৰ পৰা মানে সা-সুবিধা নাছিল, এতিয়া এইটোও দিছে নিজুত বাবু, নিজুত আঁচনি। তুমি ঠিকে কৈছা, নিজুত বাবু, নিজুত আঁচনি। তাৰপিছত আৰু এনেকুৱা বহুত আঁচনি আছে, যোনটো চৰকাৰে মানে শিক্ষাৰ কাৰণ শিক-শিক্ষাৰ কাৰণত দিছে, শিক্ষায়িত্ৰীক, শিক্ষয়ি
হয়- হয়, ঠিক-ঠিক-ঠিক-ঠিক কৈছা। আচলতে তোমাৰ শিক্ষা বস্তুতোটো, হয়, শিক্ষা বস্তুতোটো মানে বহুত গুৰুত্ব গুৰুত্বপূৰ্ণ, সেইটো মানে গুৰুত্ব সহকাৰে আমি ল'ব লাগে সকলোৱে।
আৰু শিক্ষা বস্তুটো কিনি লোৱা বস্তু নহয় এইটো। হয়নে? আৰু তোমাৰ শিক্ষা গুনটো যে অকল পঢ়ি কেনে পাবা এইটো নহয়, তুমি যদি ফুৰিবও যোৱা তাৰে পৰা শিক্ষা অৰ্জন কৰিব পাৰি বন্ধু, তুমি যদি ক'ৰবাত ফুৰিবও যোৱা
নিশ্চয়-নিশ্চয়, এটা থাকে তোমাৰ এটা কিতাপৰ জ্ঞান থাকে, এটা ব্যৱহাৰিক জ্ঞান থাকে, তুমি যিটো কৈ আছা সেইটো ব্যৱহাৰিক জ্ঞান, এতিয়া ব্যৱহাৰিক জ্ঞান কিন্তু স্কুলীয়া জীৱনৰ পৰা বা কলেজৰ জীৱনৰ পৰা ব্যৱহাৰিক জ্ঞানবোৰ লাভ কৰিব, তেনেকে মানে কোনেও সক্ষম নহয়, ব্যৱহাৰিক জ্ঞান আমি নিজৰ পৰিৱেশৰ পৰা, নিজৰ ওচৰ চুবুৰীয়াৰ পৰা, আৰু নিজৰ ওচৰে পাজৰে থকা মানুহৰ পৰা আমি নিজৰ ব্যৱহাৰিক জ্ঞানসমূহ লাভ কৰিব পাৰো, আৰু স্কুলীয় জ্ঞানৰো নিজৰ নিজৰ মহত্ব আছে দুটাৰে দুটা জ্ঞানৰে নিজৰ নিজৰ মহত্ব আছে তেনেকে মই ভাবো
দুটাই মানে বেলেগ বেলেগ তুমি কব বিচাৰিছা ন
হয় হয় সেইটোৱে সেইটোৱে
ঠিক ঠিকেই কৈছা বাৰু আৰু মই ভাবোঁ যে মানে মানে অকল প কিতাপখন পঢ়িলে যে জ্ঞান এইটো নহয় কিন্তু হয়নে কিতাপখন পঢ়িলে যে জ্ঞান এইটো নহয় কিন্তু তুমি চাপ'জ বাহিৰৰ কাউনটি এটাত ঘ ঘ ফুৰিব গৈছা বাহিৰত কাউনট্ৰি নহয় ষ্টেটত এটা ফুৰিব গৈছা যেনেকে ৰাজস্থান তাৰে মানুহে মানুহ কেনেকুৱা খায় কি খায়? মানে কেনেকুৱা থাকে ইহঁতৰ লাইফষ্টাইলটো কেনেকুৱা তুমি কিন্তু শিকি আহিব পাৰা হটো
হয় হয় হয় ঠিকে কৈছা তুমি আৰু বিশেষকে বাহিৰৰ কাউণ্ট্ৰিত গ'লে আমি বস্তুবোৰ অকন জানিব কৰিব লাগে তাৰ কাৰণে কিন্তু শিক্ষাটো বহুত বহুত বেছি প্ৰয়োজন হয় আমি যিটো আমাৰ আমি প্ৰাৰম্ভিক শি ক্ষা প্ৰাৰ প্ৰাৰম্ভিক শিক্ষা সেই প্ৰাৰম্ভিক শিক্ষা আমি বৰ্তমান আমি স্কুলীয়া জীৱনত ল'ব পাৰো ব্যৱহাৰিক জীৱনত ল'ব পাৰো পিছত আমি গৈ বাহিৰতো বহুত বস্তু শিকিব পাৰো সকলো বস্তু সকলো ঠাইতে শিকিব নোৱাৰি তুমি যেনেকে কলা যে বহুতো বস্তু এতিয়া স্কুলত শিকিব নোৱাৰি ঠিক তেনেকে বহুতো বস্তু এটা ব্যৱহাৰক জ্ঞানৰ জৰিয়তেও শিকিব নোৱাৰি বহুতো বস্তু এ এতিয়া অভিজ্ঞতাৰ মাজেৰে শিকা হয় বহুতো বস্তু এতিয়া অনুভৱৰ মাজেৰে শিকা হয়
শিক্ষাৰ যদি মানে ভা ভালকে অৰ্জন কৰিব আছে তুমি তোমাৰ দুইফালৰ পোৰা জ্ঞান ল'ব লাগিব অ কিতাপৰ পৰাও ল'ব লাগিব বা আৰু তুমি যি কলা ব্যয়ৱহাৰিকৰ পৰাও ল'ব লাগিব হয়নে?
হয় হয় হয় সেইটোৱে সেইটোৱে তুমি তুমি এতিয়ালৈকে স্কুলীয়া জীৱনত কি কি শিক্ষা পাইছা তুমি মানে তোমাৰ মতে যে আটাইতকৈ মানে একদম উল্লেখনীয় মানে
শিক্ষা মানে চোৱা আমাক মানে সৰুতে মা দেউতা শিকায় যে এনে এনে নকৰিবা এনে নকৰিবা তাৰপিছত আহ মানে স্কুলত গলে মেনাৰ শিকা মানে কেনেকুৱা থাকিব লাগে কাৰ লগত কেনেকুৱা কথা পাতিব লাগে এইটোও কিন্তু এটা শিক্ষা হয় কিন্তু
হয় হয় নিশ্চয়
হয় তা তাৰ পিছত স্কুলীয়া জীৱনত সেনেকুৱা মানে সে শিক্ষকে শিকায় যে এনেকুৱা নকৰিবা এনেকুৱা নকৰিবা ভালকে থাকিবা ভাল মেনাৰছ শিকায় ন স্কুলত
হয় হয় হয় ঠিকে কৈছা মোৰো স্কুলীয়া জীৱনৰ কিছুমান কৰ কথা এতিয়া মনত পৰিল ঘপকে স্কুলত যেনেকে এতিয়া আমি তুমি শিক্ষাৰ কথা যিহেতু কৈ আছো আমি স্কুলৰ পৰাই আমাৰ নিজৰ যি সৰুৰে পৰা আমি নিজৰ আমাৰ অ অকন আৰম্ভ হয় আৰু সৰুৰে পৰা আমি জ্ঞান লাভ কৰো যেনেকে আমাৰ
স্কুলৰ স্কু স্কু স্কুল স্কুলৰ পৰা বুলি নহয় তুমি যদি শিক্ষা অৰ্জন কৰিব লাগে মানে যদি কৰা বুলি ভাবোঁ কোনটো মানে তুমি ঘৰৰ পৰাই মানে পৰিয়ালৰ পৰাই কৰা
হয় হয় নিশ্চয় নিশ্চয় পৰিয়ালৰ পৰাও পাৰি মানে মই ক'ব বিচাৰিছো যে যিহেতু মই বিদ্যালয়ৰ কথা কৈছো মানে বিদ্যালয়ৰ পৰা ধৰি লোৱা আমি যেনেকে আমি শিশু বিদ্যানিকেতনত পঢ়িছো চ' শিশু বিদ্যানিকে তন আমাক তাত শিকাইছিলে যে কোনোবাই যদি তোমাৰ নামটো খুধে, তেনেকে তমি ধুনিয়াকে নমস্কাৰ কৰি তেওঁক প্ৰণাম জনাই তাৰ পিছত নামটো ক'বা, কোনোবাই কাৰোবাক যদি দেখা পোৱা তেতিয়া নমস্কাৰ দিবা। শিক্ষকক দেখিলে নমস্কাৰ দিবা ঠিক তেনেকে, এইবোৰ কথা কৈছিলে গতিকে মই ভাবো যে শি শিক্ষাৰ মানে এটা মহত্ব আছে আৰু সেই শিক্ষা আমি মানে সকলো ঠাইৰ পৰাই ল'ব বিদ্যালয়ৰ পৰা ল'ব পাৰি, কলেজৰ পৰা ল'ব পাৰি।
কিছুমান বা ভাল শিক্ষাও আছে, বেয়া শিক্ষাও আছে তাৰ মাজত কোনটো।
হয়', হয়', বেয়া শিক্ষাবোৰ আওকাণ কৰিব লাগে আৰু আমি সেইটো বুজা উচিত কোনটো বেয়া শিক্ষা শিক্ষা কোনটো ভাল শিক্ষা আৰু সেইকন আমি বুজি পাম। যেতিয়া আমাৰ প্ৰাৰম্ভিক শিক্ষাটো মানে মজবুত হ'ব, যেতিয়া প্ৰাৰম্ভিক শিক্ষাটো আমাৰ
হয়', আ'- আ'- আমি আৰু আমাৰ যেতিয়া মানে বয়সতটো মানে- মানে এটা মানে মিডিয়াম বয়স হ'ব তেতিয়া মানে আমি এইবিলাক পাওঁ। মানে কোনটো ভাল কোনটো বেয়া।
নিশ্চয়- নিশ্চয় ঠিকে কৈছা তুমি বন্ধু, বা কি তুমি কোৱাচোন তুমাৰ আটাইতকৈ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষা কি?
মোৰ জীৱনৰ আটাইকে শিক্ষা উম' বুলি কলে, মানে মানুহক ব্যৱহাৰ কৰাটো মানে শিক্ষা। তাৰপিছ তাৰ উপৰিও মানে উম', নিজক পৰিচয় দিয়াটো হ'ল শিক্ষা। মানুহে কিন্তু নিজকো ভালকে পৰিচয় দিব লাগে বেলেগৰ আগত।
হয়', হয়', ঠিকে কৈছা, মানুহ সদায় বিনম্ৰ হৈ নিজৰ পৰিচয় আনৰ আগত দাঙি ধৰিব লাগে। আৰু মানুহে খং কৰিলেও নিজে খং কৰিব নালাগে, হয় নাই?
হয়', হয়', উম' নিজে চুপ-চাপ থাকিব লাগে মানুহ মানে তোমাৰ যদি মানে তোমাৰ কিবা এটা যদি ভুল আছে তুমি কথাটো শুনিব লাগে।
হয়', হয়', হয়',। ঠিকে কৈছা ঠিকে কৈছা তুমি নম্ৰ ভাৱে থাকিব লাগে, আমি নম্ৰতাই আচলতে শি শিক্ষাৰ ব' এইটো মানে পৰিচয়, এটা বহুতো শিক্ষা বহুতো মানুহে মানে বহুতো মানুহ এটা ডাঙৰ- ডাঙৰ স্কুল কলেজত শিক্ষা অৰ্জন কৰাৰ পছত তেওঁ বিনম্ৰ হ'ব নাজানে, নম্ৰ হ'ব নাজানে। তেওঁ যিটো খং, ৰাগ এইবোৰ দেখুৱাই থাকে মই ভাবো যে তেনেকুৱা মানুহক মানে আমি, শিক্ষিত অজ্ঞানী বুলি কোৱাহে উচিত।
হয়', হয়', হয়', ঠিকে কৈছা, তেনেকুৱা মানুহক শি আ মানে শিক্ষিত হয়' ঠিকেই কোনটো মানে নহয়ও মানে এনেকুৱা শিক্ষিত।
হয়', হয়', আক' কিছুমান মানুহ আছে যিয়ে লিখা-পঢ়া নকৰে, বহুতো মানে বহুতো মানুহে তেনেকুৱা মানে সুযোগ নাপ পায় বা তেওঁলোকে লিখা পঢ়া কৰা নাই বা তেনেকুৱা ধৰণৰ নাজানে কিন্তু তেওঁলোকে তেওঁলোকৰ ব্যৱহাৰিক জ্ঞান বহুত বেছি আছে।
বহুত ভাল বহুত ভাল কিছুমান আছে, লিখা-পঢ়া কৰিও মানে মানুহৰ লগত ব্যৱহাৰ কৰিব নোৱাৰে। মানে ভালকে ব্যৱহাৰ কৰিব নাজানে। খংকে তোমাক কথা এটা কৈ দিব বা কিবা কৈ দিব, ক্ৰদত কিবা এটা কৈ দিব।
হয়', হয়', ঠিকে কৈছে আৰু এই শিক্ষা এতিয়া শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে বহুতো মানে তোমাৰ, উন্নয়নমূলক আঁচনি নিজৰ হাতত লৈ আছে আৰু ইতিমধ্যে চৰকাৰে নাৰী, নাৰী শিক্ষাৰ ক্ষেত্ৰতো বহুতো সবল নাৰী সব কৰণৰ ওপৰতো বহুত কাম কৰি আছে ছোৱালী সকলক বিশেষকে নিযুত মইনা দি আছে আৰু ছোৱালীসকল সকলক যি পঢ়াৰ কাৰণে তেওঁলোকক যি উৎসাহ দি আছে।
হয় নিজুত মইনা দিছে তাৰপিছত কলেজ যাব কাৰণে তোমাক স্কুটি দি আছে। মটৰ দি আছে। আ
এইকেইটা কাম শলাগ ল'বলগগীয়া হৈছে।
হয় হয় হয়। তুমি কি ভাবা আ আগৰ চাই মানে শি-শিক্ষাৰ অৱস্থাটো মানে উন্নয়ন হৈছে নে কি? বেয়া হৈছে, মোৰ মতেতো উন্নয়ন, উন্নয়ন হৈছে।
এইটো আচলতে দুটা দিশ আছে, এ-এ-এফালৰ পৰা ক'ব পাৰি যে উন্নতিকৰণ হৈছে বুলিতো কিন্তু এফালৰ পৰা ক'ব পাৰি যে অৱনতিও হৈছে কিয়নো বৰ্তমানৰ যুগত ল'ৰা ছোৱালীয়ে মানে যিটো নিজৰ ব্যৱহাৰিক জ্ঞান সেই ব্যৱহাৰিক জ্ঞানৰ ক্ষেত্ৰত মই ক'ৰবাত নহ'লে ক'ৰবাত দেখো যে তেওঁলোকে তেওঁ পিছ কৰি আছে, তেওঁলোকে আচ আচলতে মানুহৰ লগত ব্যৱহাৰ কৰিব নাজানে বা মানুহৰ লগত তেওঁলোকে কথা পতা
হয় মানুহৰ লগত ভালকে ব্যৱহাৰ কৰিব নাজানে, কাজিয়া কৰি ফুৰে মানুহৰ লগত।
হয় হয় হয় ঠিকে কৈছা, সেইকাৰণে মই ভাবোঁ যে শিক্ষাৰ নিজৰ নিজৰ গুৰুত্ব আছে আৰু তাৰপিছত শিক্ষাৰ কিছুমান উপযোগী আ, পথো আছে আৰু শি কি কিছুমান উপযোগী বা বস্তু আছে আৰু অনুপযোগীও বস্তু আছে। বিশেষকে উপযোগী বস্তু হ'ল যদি শিক্ষাটো তুমি গ্ৰহণ কৰাত পিছত আনৰ সহায়ৰ কাৰণে যদি তুমি ব্যৱহাৰ কৰা আনৰ ভালৰ কাৰণে যদি ব্যৱহাৰ কৰা সেইটো মই ক'ম উপযোগী পথ বাছি লোৱা আৰু শিক্ষা অৰ্জন কৰাৰ পিছত যদি তুমি আনৰ অনিষ্ট কৰিবলৈ যদি বিচৰা তেতিয়াহ'লে
শিক্ষাক অপসহায় কৰা হয় ন' তেতিয়া।
হয় হয় হয়। শিক্ষাক যদি অপব্যয়হাৰ কৰা হয় তেতিয়াহ'লে মই ভাবোঁ যে সেই শিক্ষা থকাতকে নথকাই ভাল।
নথকাই ভাল হয়। তুমি যিটো এজন লোক তেনেহ'লে মানুহৰ লগত ভালকে কথা পাতিব জানিব লাগিব। মানুহৰ লগত ভাল কে মানে থাকিব জানিব লাগিব, তাৰপিছত মানুহৰ ভালকে ব্যৱহাৰ কৰিব লাগিব। মানুহৰ লগত ভালকে ব্যৱহাৰ কৰিলে অপজিট মানুহ এতো মানে আৰু যো যো যো দুই নম্বৰ কিন্তু জোনে আছে মানে যাৰ লগত কথা পাতি আছা। তেওঁ তোমাৰ লগত ভালকে ব্যৱহাৰ কৰিব। তুমি যদি প্ৰথমত খং দেখাই দিয়া তো তেওঁ মানে কাজিয়া লাগি যাব ন' কিয় খং দেখাইছে আপনি?
হয় হয় হয় থিকে কৈছ ঠিকে কৈছ বাৰু ঠিক আছে বন্ধু, এতিয়া বহুখিনি কথা তোমাৰ পৰা শিকিলো, শিক্ষাৰ বিষয়ে।
অ' ময়ো বাৰু শিকিনো বহুত না-নাজানা তাৰপৰা বস্তুৱো অ আছিল বাৰু
হয় হয় আকৌ এদিন পাতিম দে
হয়, হয়। ঠিক আছে ৰাখিছো।